অ', আহ শুনিছা নে? শুনিছো অ', অহ অহ
খোৱা বোৱা কৰিলা নাই? এয়া খোৱা বোৱাটো কোৱা আহ ময়ো একেই আহাৰ গ্ৰহণ কৰি বিচনাত পৰিছো।
আমিও আহাৰ গ্ৰহণ কৰি বিচনাত পৰিছোহি আৰু।
অঁ অঁ।
হাৰ খালা
আমাৰ এই আজি হেৰি আনিছিল মসয় অলপ আনিছিলে নাৰায়ণপুৰলে যাওঁতে।
আহ।
তাৰ পিছত সেয়া আনি পেলাই বনালে এ' জ এইটো জিকাহতে
অঁ অঁ আমাৰও মৎস্য আনিছিলে।
অঁ অঁ।
জিকা জোল।
অঁ অঁ। অঁ। উম উম। এ বাকী ভাল ভাল, তোমাৰ?
মোৰ গাটো ইমান ভাল নহয়।
অঁ অঁ।
উ
এ এইবিলাক কি ক'বা আজিকালি বাহিৰৰ এইবিলাক পাচলি চাচলি মানে এইবিলাক খোৱাৰ কাৰণেও হৈছে।
অ', হয় হয় কথাটো, বাহি আ সাৰ দিয়া পাচলি খোৱা কাৰণে
অ' সেইতে আজিকালি বিভিন্ন মানে এইবিলাক বস্তু ঔষধ দি মানে বস্তুবিলাক ৰাসায়ন কৰিবলৈ চাই ন পাচলিবলাকত। সেইবিলাক উ সেইবোৰ খোৱা কাৰণে মানে অলপ সেই মানুহৰ অসুবিধা হয় বেমাৰ আজাৰ হয়।
বহুত সাৰ দিয়ে যে এইবোৰ চব পাচলিবিলাকত।
এতিয়া বহুত পাছল আহ সে বহুত পাচলি দোকানী বিলাকে কয় নহয় বাহিৰৰ পৰা আহিছে খুব ভাল হ'ব সেইবোৰ- সেইবোৰ মানে বহুত বেয়া।
উম সেইবোৰ ৰং দিয়ে কিবা
ৰং মানে অ ঔষধ দি মানে একেদিনাই বস্তুবোৰ পকাব চায়। অ' পকাই মেলি এইটো উম সেইটোয়ে বিলাহীটো একদম একেদিনাই কেঁচা বিলাহীটো পকা ঔষধ দি ৰঙা কৰি আৰু একদম ৰঙচুৱা কৰি মানে আমাক
উম খুৱাই দিয়ে সেইবোৰ আৰু সেইবোৰ খোৱাই মানে আজিকালি মানুহৰ ধেৰ বেমাৰ হৈছে মোৰ গাটো ভালেই নহয় সেইবোৰ খাই।
অ' সেইটো এটা ঔষধ দিয়া বস্তু। এইটো মানুহ অজহত হৈছে।
উ মানুহৰ মানুহবিলাকে এইবোৰ কৰে, খেতিবোৰ কৰি এইবোৰ ইয়াত বেচে। আৰু সিহঁতৰ লাভ আও
মানুহে নিজে ঘৰত খেতি অ সেইটোয়ে খেতি নকৰি বাহিৰৰ বস্তু
বাহিৰৰ বস্তুবোৰ। সেইটো হয়, পইচা দিলেই পাই যে। আমাৰ এলাহ হ'ল মানুহবিলাকৰ
আৰু কিছুমান মানে এনেকুৱা খেতিয়ক আছে যে নিজে পইচাটো লাভ কৰিবলে বহুত বস্তু আগতীয়াকে মানে ঔষধ চৌষধ দি মানে বেচিবলৈ ললে
অ' সেই আমাৰ এইফালে বস্তু নোলাওঁতে পাচলি আগতীয়াকে খাবলৈ পাওঁ। কবি চবি এইবিলাক ইয়াত নহওঁতে সাৰ দি সেইবোৰ কৰি উম, সেইবিলাক আকৌ খালে মানুহৰ আজিকালি ঢেৰ ডাঙৰ - ডাঙৰ বেমাৰ হ'বলৈ লৈছে।
হয় হয় সেইকাৰণে মানুহে নিজে কৰি মেলি মেলি খাব লাগে
তাকে সেইবাৰ আপোনালোকৰ ফালে খেতি, আপোনালোকৰ ফালে
এইবিলাক মানে বহ বহুতে বজাৰ বাহিৰতে খাইছে কিছুমানে আকৌ নিজে ঘৰত খেতিচেত তি কৰি মেলি কষ্ট কৰি যোনটো পায়, সেইকেইটা খাবলৈ পাইছে।
সেইটো কথা আমাৰ এইফালে আকৌ নেখালেও নোৱাৰি বান্দৰ ধেৰ খেতি নহয় এতিয়া দোকানৰ অনা শাক- সেইবিলাকে পাচলিবোৰ খাব লাগে শাক-পাচলি।
সেইটোয়ে মানুহে মানুহে নিজে যিমান পাৰে সেউজীয়া পাচলি কষ্ট
অ সেইটো কথা নকৰে মানুহ বিলাক আজি এলে- এলেহুৱা‌ হ'ল।
সেইটোৱে মানুহে অসমীয়া বেছিকে অসমীয়া জাতিটো মানে এলেহুৱা হোৱাৰ কাৰণে মানুহ বিলাক বেছি বেমাৰী হ'বলৈ লৈছে
সেইটো কথা হয় হয়ম
সেইকাৰণে, উম-উম, মানে বহুত দিনৰ এইবিলাক ঔষধ দি একেদিনাই বস্তু পকাবলৈ চায়।
বস্তুবোৰ পকাই দিয়ে চব, একদম বেয়া নোহোৱাকে বহুত দিন ৰাখি থয়।
হা - হা, সেইটোৱে। উম, কিন্তু সেইবোৰ বা- ব- ভাল হৈ থকা বস্তুটো আকৌ ঘৰলে অনাৰ লগে - লগে
বেয়া হৈ যায় উম। কবি চবি বা, আনিম, ইয়াত ডাঙৰ হৈ যায় অলপ দোকানৰ পৰা আনাতকে। যাবচোন কেতিয়াবা উম এইবোৰ বেয়া হৈ যায় আৰু গেলি যোৱাৰ লগে লগে বহুত বেয়া গোন্ধ ওলাই তাৰপৰা একদম বহুত র্দুগোন্ধটো বহুত বেয়া গোন্ধ উম, ঔষধ দিয়া যে।
এতিয়া সেনেকে আৰু বসবাসৰ মানুহে কল বিচাৰি নাপাইলগো ঘৰুৱা
কল কল অ কলটো পকাই দিয়ে দৰৱ দি
এহ আগদিনা কল বিচাৰি যায় কেঁচা আহ কলত ঔষধ মাৰি একেৰা মানে পকাকৈ।
পকাই দিয়া অ সেইবোৰ খোৱাৰ লগে লগে অ ছোৱালী সৰু ছোৱালীও বহুত বেমাৰ হৈছে এইবোৰ।
হয়, অ, বহুতৰ কি এইবিলাক পইজন টাইপ হৈ যায় সেইকাৰণেতো, এডমিট হৈ যাব লগা হয়। হাস্পাতালত।
অ', হয় তেনেকুৱা হয়, আহ আমাৰ ইয়াতে হৈ আছে তেনেকে সৰু ল'ৰা ছোৱালী উম, পেটৰ বিষ হয়। সেই বেয়া বস্তু মানে বেয়া বস্তু সেইবিলাক আৰু ন' দৰৱ দিয়া বস্তু খাই দিয়ে।
অ', আমাৰ ইয়াত এনেকোৱা ককা-ককা এজনৰ হৈছে মানে, এ এইবিলাক। এই খোৱাৰ পিছতে মানে এনেকোৱা সেই, পিছদিনা ঘৰত মানে অলপ হাগনি হৈছে।
অঁ
পাইখানা হৈছে।
অ', হয় ধৰা তেনেকোৱা হয় আমাৰো হয় কেতিয়াবা। তেনেকৈ খাই দিওঁ ধৰক হজম নহয় বস্তুটো।
সেইটোৱে সেনেকুৱাও মানে অ, অসুবিধাৰ সন্মুখীন হয়।
উম উম হয়
সেইকাৰ, অ, আজিকালি আমাৰতো সেইবিলাক দিবলে লৈছে ঔষধ।
আমবোৰ আজিকালি আমবোৰ খাবলৈ বেয়া হ'ল সোৱাদ নাই কিনা আমবোৰ। একদম, আমাৰ একদম অনা আমাৰ নানে একদ দম দেই। দৰৱ দিয়া বস্তু একদম নানে। মানে কমেই আনে খুব আমি। আমি একদম আম চামবোৰ লোকেল মানে ঘৰৰ খাবলৈ চেষ্টা কৰোঁ। উম, আমাৰ এইবাৰ অনাই নাই এইবাৰ কিনা আম আনি একদম খোৱা নাই এবাৰ
গম পাইছোঁ এই লোকেল আনে বুলি।
অ এইবাৰ একদম ঘৰৰ আম লোকেল তেনেকে খাইছোঁ।
হয় হয়।
তেনেকে খাইছো। কল চল বিলাকো তেনেকে ঘৰত পকাই খাইছোঁ বাও দেই। উম তেনেকে।
সেই সেউজীয়া পাচলি খোৱাটোৱেই ভাল।
উম তেনেকে খাব লে চেষ্টা কৰিছো অলপ। কিন্তু পাচলিতটো আকৌ এতিয়া কিনি খাবলগীয়া হৈ যায় যে সেইবোৰ খায়েই গা চাহবোৰ পেটৰ বিৰিষ কিব কিবি হৈ গ'ল
অ গম পাইছো বান্দৰ চান্দৰ থকা কাৰণে
বান্দৰ কাৰণে দিগদাৰ হয় অ প অকণমান অসুবিধা হয় অকণমান।
আজিকালি আমটো আকৌ কিনা আমটো খালেও গো ধৰা পৰি যায় যে এইটো মেডিচিন দিয়া গোন্ধ এনেকুৱা আহে আজিকালি, বহুত মানে বেয়া বেয়া গোন্ধ আহে আজিকালি
তেনেকুৱা হয়। এইবোৰ দৰব মাৰি থৈ দিয়া কাৰণে বহুত দিনলৈকে থাকে বেয়া নহয় কাৰ্টুনত থৈ দিয়ে। আমি আকৌ কাৰ্টনৰ পৰা উলিয়াই দিয়াৰ লগে লগে বেয়া হৈ যায়।
অ। পৰহি মোৰ বন্ধু এজন, বন্ধুজনে হেৰি এই কিনা আম খাইছিলে দোকানৰ।
অঁ অঁ
তাৰপিছত তেওঁ কা-কালিৰ পৰা মানে পেটটো চি গীট মাৰি ধৰিবলৈ ললে ত তাৰপই এতিয়া আজি তাক ডক্তৰ তালৈ নিলে তাৰপা আকৈ তাৰমানে হেৰিও হৈছে কালি ৰাতিয় পৰাা মানে অলপ পনীয়া শৌ
ডাৱৰীয়া হৈছে
অ তাৰ পিছত সেই আজি ড্টৰৰ ওচৰলৈ লৈ গ'ল ডট ডাক্টৰে কৈছে সেই এইটো এই কিবা ঔষধ জাতীয় মানে সেই মানে এই ব বাহৰিীয়া পাচলিিতোক খোৱাৰ কাৰণে বা ফল মূল খোৱাৰ কাৰণে হৈছে ঔষধ দিয়া
চালানী বস্তুবোৰঔ দৰৱ দিয়া বস্তু
অ', সেইকাৰণে হৈছে বুলি কৈছে। হেকাণে তেতিয়া মই অ', তেতিয়া মই মই তেহেঁতক কৈছো যিমান পাৰ ঘৰুৱা বস্তু খাবি
অ ঘৰৰ কব লাগে ঘৰুৱটো সৰু ল'ৰা ছোৱালীক একদম খোৱাব নালাগে এইবোৰ দোকানৰ বস্তু
অ এইটো যিহেত
উম আহ আহ
ত' যিমান পাৰ সেইবিলাক খাবলৈ চেষ্টা কৰিব লাগে।
ঘৰত খাব লাগে সেইবিলাক চেষ্টা কৰিব লাগে সদায় ঘৰতে পাচলিবোৰ কৰিবলৈ চাব লাগে অ
উম সেইটো এতিয়া তেহেততটো গাঁৱতে থাকে গাঁৱতো ইমান ধুনীয়া ধুনীয়া ফল মূল পায় তেহেতে অলপ বিচাৰ খোচাৰ কৰিলেই পায় কিন্তু মানে তেহেঁতেৰ এই এলাহৰ জোহতে মানে এই তেতিয়া সেই পুতেহঁতৰ পুতেকৰ এনেকোৱা হৈছে
ঘৰৰ গাঁৱলীয়াাতো গাঁৱতো তেনেকে বোলে কিনি খাব পাৰে লোকেল বস্তুতটো
অ', তেহেঁতে মানে এতিয়া স-সস্তালে গ'ল কাৰণে সেইটো নি এতিয়া বেছিহে পইচাটো গ'ল আৰু
অ সেইটো তেনেকুৱা হৈ যায় হয় প্ৰায় মানুহৰ তেনেকুৱা হয় এ বহু বস্তু হজম নহয় নহয় বয়স
হ হয়া এই যে আম এই কিনাৰে ককা এজন
অঁ
এইবোৰ মানে সেই অকল মানে ঘৰৰ পাচলি কৰিব নোৱাৰা হোৱাৰ পৰা মানে বয় হ'লটো
হয় হয়
কিনা পাচলি মানে আনি আনি ঘৰত খোৱা হল তাৰ পিছতে মানে বহুত অসুখত
অ', এই বয়সস্থ মানুহবিলাকো জম নহয় নহয় আজিকালি বেছি মানে সাৰ দিয়া পাচলি তেনেকুৱা ধৰক মছলা দিয়া বস্তু তেনেকুৱা
উম এতিয়া তেওঁ সেই বিচনা এতিয়া বিচনাতে থাকে আৰু মানে বহুত গাটো দুৰ্বল হৈ গ'ল বিচনাত শুই থকাৰহে এতিয়া হেয়ি
অ হয় হয় তেনেকুৱা হয় হয় আমাৰ ঘৰত তে হয়, তেনেকুৱা দেতা বয়স হৈছে এতিয়া খায় দিয়ে আকৌ লেট্ৰিন হৈ যায়
উ তেতিয়া মই অ মই তেতিয়া কৈছো তেহেঁতৰ ঘৰৰ মানুহৰ দাদ তোক এনেকে ঘ কৰিববলৈ চাবা নিজে তেতিয়াতো এটলিষ্ট মানে এইবিলাকৰ পৰা বাচি থাকিবা ঔষধ দিয়া পাচল ফল মূল
উম হয়য় তেনেকে ঘৰৰ বস্তু সদায় খাবলৈ চেষ্টা কৰিব লাগে বিচাৰি মেলি ঘৰতে শাক পাচলি।
এতিয়া আমাৰ ঘৰতে আম লাগিছে মোক ওচৰৰ দাদাহঁতক নিজ
দি দিব লাগে এইবোৰ দিব লাগে মানুহক দিলে উপকাৰ হয়
আহ'ল ততিয়া মই কৈছো নাই এনেই বাহিৰৰ এই কি নাম খোৱাতকে এইটোকে খোৱা বেমাৰজ পাও বাচিবা
উম হয় পোক থাকিলেও ঘৰতো সদায় ভাল ব্তু বস্তুটো আম চামবিলাক খাব লাগে আৰু মধুৰআম
বেমাৰৰ বেমাৰ আজাৰৰ পৰা মানে সুৰক্ষিত থাকে আৰু
অ গাটো স্বাস্থ্যটো ভালকৈ ৰাখিব লাগে সদায়
উম উম সেইট আ
তাকে ফুলে অ মাহত ফুলে নেকি
আহতে সুবল লৈছ চাও মায়ে এনেই সেই ভিডঅকে চাই আছে
অঁ আমাৰ আইতাহঁতে ভাত খাই মেলি ৰাতি আহাৰ খায়
উম উম উম উ
এ তাকে অকমান পঢ়িব নে কিি
নাই নাই আজি একদম ভাগৰ মানে এনেকুৱা দিনত আজি কাম কৰিব লগা হ'ল দুপৰীয়া সময়ত এই অলপ বিলৰ কাম কৰা আছিলে আজি তাাকতে আহিলে আকৌ মন লাগি অলপ লগতে লাগি মেল দি দিলো
অ অ ভালেই হ'ল কৰিব লাগে কাম বন কেতিয়াবা উ পৰীক্ষা এতিয়া কেতিয়া আছে আকৌ স্বাস্থ্যবোৰ ভাল হয় কাম কৰিলে হোমবাই এদাই হ'ব অ স হ'ব অঁ
ভালকৈ ৰখাটো নিজৰে দায়িত্ব
সেইটোৱে সদায় স্বাস্থ্যটোৰ ওপৰত গুৰুত্ব দিব লাগে অলপ সেইটো স্বাস্থ্য ভাল থাকিলে মনো ভালে থাকে
উম সেই কাৰনে মাজে সময়ে নিজে এ এইবিলাক আৰু যোগাসন কৰি মেলি থাকো তাৰ পৰাৰা এনেকে মাজে সময় কাম চাম কৰি থাকো আৰু